এ শুই আছো
খালি
এ চাহ চাহ খোৱা নাই এনেই শুই আছো বতৰ বেয়া কাৰে কাম হে
নো গ'লে নাই
হা হা
মানুহটো কামত গ'ল
বৰষুণ এওঁতে গৈছে ৰাতি ৰে ভাত ভাত আৰু মাংস বনাইখিনি ধৰিছিলো
উম
আহ হয় পালো
অ
হয় নাই মই উঠি পেলাই মই বিছনাতে বাগৰি আছো ক বতৰ বেয়া বলি আছে চোতালত গোটেই পানী জমা হৈ আছে
উম
তাহত ওলাই যাব পৰা নাই সেইকাৰণে ভিতৰতে সোমাই আছো
যি বৰষুণ যে একেবাৰে বৰ বেয়াকৈ দিলে ঐ মানুহ ৰাতিপুৱা আমাৰ ওলাব কৰিবলৈ যাব নোৱাৰা হ'ল ফতো
আমাৰ যে চোতালত পানী গোটেই জমা হৈ আছে
দিগদাৰ হ'ল বৰ এতিয়া এতিয়া ওলোৱা সময় কেনেকৈ কৰিছ
নাই যোৱা মই বাহিৰলৈ যোৱাই নাই মোৰ লগৰ এজনী আছিলে এতিয়া পৰি ধৈ আহিছে তাই
আহ
পৰিটো হৈ গছে তাই বহোনো কান ডুবি গৈ চালি চিন্তা চাৰটাা
চাহ তাহ খালো আকৌ এতিয়া আকৌ ভাত বনাব লাগিব
তেতিয়াই
অ আকৌ উঠিলে চাহ আকৌ খোৱা যোগাৰ দিবলৈ আছেই আটা গুৰি মাৰি থৈছো ৰুকি বনাই দিম
উম
বনাই কৰি বোলো আকৌ সেয়া খাওঁতে ৰাতিপুৱা হেৰি খাওঁতে আকৌ দুপৰীয়া ভাত বনাব হৈয়ে যায় ন
উম
এই গাটো ধুই আহি অকণ বহিছো চাহ অকণ খাই লৈ পেলাই
মই গা ধোৱা নালাগে মই চাহি খোৱা নাই চাহ খাম বনাম আনিম খাবলৈ বস্তু কিবা তাৰপ এঠ ক যাম গান পা আনো কিবা কিবি খাবলৈ
বোৱাৰী ক'লগ'ল
আছে সিহঁতে খালে চাহ তাহ বনাই মোৰ লগৰজনী আহিছিলে তাইকো বনাই দিলে খাবলৈ
আহ
তাৰপিছত মোৰ নাই ঘৰা মৰ খামহে সৰুতো উঠাই নাই স উঠও কেনেকে পই পই লাগি আছে য সেইকাৰণে মোৰ উঠি যাবলৈ মন জ নাই পানী খিনি দেখি চোতালৰ
কিবা এটা পানী খিনি পানী খিনি যোৱা কিবা এটা ব্য্ৱস্থা কৰি ৰ
নাইয়ে যাবলৈ ৰাস্তা দি কোনো ব্যৱস্থা নহ তমাৰ কাটিবলৈও জেগা নাই চবফালে বন্ধ
নহলে ওলোৱা সোমোৱা কৰিবলৈ বহুত দিগদাৰ হৈ যাব নহয়
জমা হৈ আছে পানীৰ এতিয় বাৰ দিনত বাৰু জুপি জুপি অহা যোৱা কৰিব ৰাতি হলে কি কৰিব ৰাতি হলে মইতো নোলায় বাৰু এই ধুপুৰতাৰ পৰা পৰিব সেইজনী আহি পেলাই আগে পিছল খাই পৰি গোটেই পানী ভিজি কাপোৰ কানি ভিজি আহিছে
উম
বোকাত খেলা উম
কে নিবাজ আ ৰাস্তা আছে উলিয়াব পৰা উলিয়াই দে নহ'লে ওলোৱা সময় বহুত কষ্ট হৈ যাব
গোটেই খেলাই খেলাই আহি গৈছে
পৰিলে যে বহুত মান সৰ্বনা হৈ যাব এইখিনি জেগা
উম এ এনেই এনে পিছৰ নহয় খেলাই হৈছে যে খেলাই হৈ যোৱাৰ কাৰণে পিছল হৈ গৈছে যেনে পানী ৰখি ৰখি খেলাই হৈ গৈছে উঠি গৈছে তাত এেইকাৰনেে পিচালিছে
মানে লোৱা সোমোৱা কৰিবলে দিগদাৰ নহয়
হা
ওলোৱা সোমোৱা কৰিবলৈ দিগদাৰ নহয় মানুহ
উম এ থাকক মই অকলে অকলে কি কৰিম খ থাকক তেনেকেই বৰষুণ ৰ'দ দিব বষ পানী শুকাই যাব মই ভাবিছিলো আজি ৰ'দ দিব কাপোৰ কেইটামান ধুম কাইলৈ পৰহিলৈও সুধি কৰিব লাগিব কাপোৰ কাপান ধুই পেলাই অলপ কোমাই থম মেলিবলৈ জেগা নাই যে
ময় স ধুই পেলাই কালি ধুলো ধোৱাৰ পিছত এ কাপোৰহে নুশুোকে ৰচীতেহে মেলি থৈ আছে তাৰ পিছত এতিয়া হয় উলিয়াই দিম বুলি ভাবিছিলো ৰ'দলৈ আকৌ কি হয় বতৰডাল পতককতে
ৰ'দ দিব চাগে
ৰ'দডাল এই ওলাবখোন কালিহে উলিয়াই দিলো আ আকৌ তৎক্ষণাতে বৰষুণ দিয়ে দিলে আকৌ এতিয়াাহে উলিয়াই দিবলৈ ভয়ে লাগিছে পতককৈ বৰষুণ দি দিলে তানো ৰ'দ দিয়েনে ন এতিয়া হাতৰ চোৱা লাগি আছে ন ৰ'দৰ কথা কব নোৱাৰি নিদিবও পাৰে
নহয় দিব মানে কি
তাৰমানে হাতৰ চোৱাত মানে কি হয় এটা এ মানে এ মানে ব এটা হেৰি পানী আহে ন খুব বৰষুণ হয় ন ইয়
অ
পানী এটা হয় নহয় এতিয়া মানুহে পথাৰত বোকা চোকা ৰুব ন এতিয়া মানেু এজাক দিব দিব ডাঙৰকৈ দিব মানে তেতিয়াহে হ বাৰু এতিয়া সাতৰ চোৱাত আহিবই
দিছে দেেই কালি ডাঙৰে দিছে
দিছে যদিও ইমানো নহয় এতিয়া মানুহে কঠীয়া পেলাইছে ন এতিয়া ৰুব মানুহে
কালি বৰষুণ জাক ডাঙৰেই দিছে কেনেকে গাৰ্জনী মাৰিছে
ন গাজনীটো বেয়া মাৰিছে খালি
পথাৰ চাকো পানী জমা হৈছে স আগৰ নিি নিচিনা নহয় আগতে হাত লাগে হাত বুলি ক'লে কেনেকুৱা বৰষুণ দিয়ে ইমান হেৰিয়ে তেতিয়া তেনেকুৱা নাই আৰু
এইবাৰ মই নে মই ইমান সুধি চুধি নকৰো আৰু অকমান পানী চানী ছটিয়াই থম আৰু যিিকেইটা হেৰিছে ধুম আৰু মেলিবলৈ জেগা নাই ক'ত কাপোৰ ধুম
মেলিবলৈ জেগা নাই কাপোৰ ধুবলৈ বেয়া নহয় মেলিবলৈ জোগা নাই বাই যে
মেলিবলৈ জেগা নহ'লে কাপোৰ ধুই পেলাই লাম লাইনত কাপোৰবিলাক গোন্ধাই ন খেমেকা বেখেমেকা হৈ যায় গোন্ধাই এতিয়া কালি ধোৱা কাপোৰ খিনিয়েহে ৰদৰ ভালকৈ শুকোৱা নাই গোন্ধাইছে
অ আম আমাৰতো মেলিবলৈ একেবাৰে জেগাই নাই মই সেইকাৰণে আজি কেইটামান ধুম কাইলৈ কেইটামান ধুম ধুই পেলাই থৈ দিম তাৰপিছত গংগা পানী আছে গংগা পানী ছটিয়াই দিম
এতিয়া আমাৰ দাৰবাৰী তৰিবলৈ জেগা আছে এতিয়া মানুহ এদাই বাৰী নটৰে নহয় ত এতিয়া তৰি দিলে মদিব্য কৰিব পাৰি আকৌ এইফালে মেলিবলৈও হেৰি হয় নহে জংঘল গোটেই
জেগা থাকিলে ভাল
অ জংঘল নহয় জংঘলত কেনেকুৱা টকা পোকাল মেলিবি
উম
সেইটো ওপৰত মানে মই সেই পানীকে ছটিয়াই থম আৰু বিছনা চাদক এখন ধুই দিম আৰু মুচৰি কেইখন ধুই দিম ধুই পেলাই পানী ছটিয়াই থৈ দিম আৰু
আমাৰ জেগাই নে
আৰু ধোৱা ধুইয়ে থকা হয় ন কাপোৰ এতিয়া কালিহে ধুলোৱেই আকৌ একদম ধুইে থৈছো সেই কব ধোৱাকে কিমান ধুই থাকিম
উম
সেইকাৰণে পানীকে ছটিয়াই দিম আৰু
আহ
এতিয়া দুপৰীয়া ভাত
ৰ ধু আজি কেইখনমান
উম
ওলাই থৈ দিছো হেৰি বেড কভাৰ কেইখনমান ধুই দিম ধুই পেলাই সুমিয়াই থম তাৰপিছত সেই আলনা কাপোৰ যিখিনিছে সেইখিনি কাইলৈক কটামান ধই পেলাই সমাই হেৰি কৰি থম সোমাই থ মানে্সট্ৰ গছজপি ম আৰু
উম নাই এটা ৰুম এটা ৰুমত থৈ দিিয় আকৌ এটা কথা না আমাৰ পোৱালিয়ে আকৌ সেয়া হ নুচুবি বুলি কলে আকৌ সেয়াোৰ বেছিকৈ চুৱে জ যে এতিয়া অ সেইকাৰণে মানে মানে ধৱা নোধোৱা একে হৈ যায় ন
আকৌ সিহঁতক যোনটো বস্তু থৈ দিবি থৈ দিয়া হয় সেইটো বস্তুে সক দৰকাৰ
ন
মই একণ নাই থোৱা মই উলিয়াই থৈ দিছো সিহঁতৰ কাপোৰ
ময়ো নাইঠোৱাা মই ল'ৰাক কৈছো মই কৈছো হেৰি বোলো গদদেশ নুকুলিবি সেইবিলাক বোলো হেৰি নকৰিবিি আৰু আকৌ বোলো গদেজৰ ভিতৰত পানী ছটিয়াব লাগিব
আহ
সেইকাৰণে তাক কৈছোঁ সি সি কৈছে ল'ৰাই কৈছে বোলে মই হেৰি নকৰি পেলাই কি হেৰি কৰিম নেকি বোলে নিপিন্ধিলে তাই থাকিম
সিহঁতেহে নিপিন্ধি নকৰিব মই সেইকাৰণে হেৰি নাই সুমিয় গলো একেবাৰে মই ধুম
নাই মাৰ বাপে বাপেকে কৈছে নালাগে তই হেৰি কৰিবিবি এই ম পানী ছটিয়াই থৈ দিবি এইটো বতৰ কাপোৰ ধুলে ক'ত শুকাব হা মেলিবলৈও জেগা নাই শুকাব ক'ত
কল উ
সুধিৰ কাইলৈ নেকি ন কাই কাইলৈ ৰাতি ভাগিব ন
কাই ৰাতি ভাঙিব
শুকুৰবাৰে সুধি কৰিবা আৰু
উম কাইলৈ ৰাতি ভাঙিলে শুকুৰবাৰে সুধিব সেইকাৰণে মই আজি আৰু কাইলৈ কেইটামান ধুই কৰি কলিয়াৰ কৰি থৈ দিম তাৰপিছত শুকুবাৰল পৰ্দা খিনি আঠুৱৰা কেইখন খোৱা বিচনা চাদৰ কেইখন ধুই দিম আৰু
উম
লঠ শেষ তেনেকে থৈ দিম
তেনেকৈ থৈ দিয়ে ভাল আৰু কি ইমান আৰু ধুই কৰি থাকিবলৈ নাই আৰু
আজিকালি হাতৰ খুুলি কোনো নামানেই
নামানে বাহিৰৰ দেশতো সেইবিলাক নামানেই ন আমাৰ আমাৰ ইয়াতহে মানুহ বিলাকে মানে
উম
বাহিৰৰ দেশততো নামানেই এইবিলাক
বা নামানে
আমাৰ আমাৰ সাতৰ সুধি বুলি ক'লে গ ধুবি নামা দি নামি যায় বাহিৰৰ দেশতো সেইবিলাক নামানেই ন
সেইটোৱে
আমাৰ এতিয়া ভন্টি ঘৰত যে স নামানে নহয়
আহ
আমাৰ ভণ্টি ঘৰত হে নামানে
উম
ভন্টি গিৰিয়কৰ ঘৰত সেইবিলাক নামানে কিন্তু সিহঁতৰা একেবাৰেম জয় জয় মই মই
উম
আমাৰ এইবিলাক এইবিলাক মানে কাৰণে আমাৰ
উম
ভণ্টি আমাৰ ভন্টি সাহকে কয় কি সাটৰ চোৱা বুলি সোধে
আহ
সিহঁতে গমেই নেপায়
কি সাতৰ চোৱা কি সাতৰ চোৱা বুলি সোধে
উম ত আমাৰতো আগতেতো ঘৰত যে সাতৰ হাতৰ চোৱা কৰিলে যে আমি হেৰিয়ে নাখাও অ সুধি কৰি পেলাই আমি ভাত পানী নাখাওঁ আৰু
অ কি আগৰ দিনৰ মান মানুহে কিন্তু নাখাইছিলে দেই এ সুধি কৰি পেলাই সেয়া বস্তু সে হেৰি চ নাখায় আৰু ভাত চাত নাখায় আৰু লগোণ দিয়ে
অ সেইয়াই আমি নাখাও লগঘোণ দিওঁ এই হেৰি খাবলৈ নাপায় বুলি কৈজে
অ ন মনে নহে
আমি পকা কঠাল খাওঁ ৰুটি খাওঁ আকৌ কঠালটে দিয়ে কৰাৰাই গুৰি ভাজি পেলাই হেৰি কৰি পেলাই দিয়ে কঠ খানি পেলাই খাওঁমি পিঠাগ গুৰি বা কৰাই ওম তেনেকে লাডু বনাই পেলাই
আগৰ দিনৰ মানুহেতো এ উম উম লগকে মানে ৰাতিহে খাব আৰু এতিয়া হেৰিছে দিনতটো লঘোণে দি থাকে
উ তাকেতো আজিকালিহে
আজিকালি নামানে
দে হ'ব দে হেৰি মই এইয়া কিবা এটা খাওঁগৈ চাহ তাহ
হ' গ দে
উম
উম